হেল্ল'
অ'- শুনা নাই? মই কৈ আছো হেল্ল' হেল্ল'।
অ'- অ'- এতিয়া শুনিছেনে?
অ'- শুনিছো মই শুনিছো।
অহ, অ, অ, সেয়াই। নাই মই কিনো কৰিছে? আপোনাৰ গা খবৰ এটা লওঁ দেহা বেয়া বোলে-
অ'- দেহা বেয়া আজি। হেৰি, বিষটো অলপমান বেছি হৈছে। তাকে একে ভাত পানী- খাই উঠিলো বুলি শুও আৰু শুবলৈ লৈছিলো।
অ, অ, ডিষ্টাৰ্ব দিলো নেকি বাৰু?
নাই নাই নাই নাই দিয়া খবৰ লৈছা ভালহে পাইছো। উম- তোমাৰ লৰাৰ কেনে খবৰ?
ল'ৰা আছে ঠিকে থাকে অকণ ভাল পাইছে অলপ, সেয়া ভাত পানী খালে।
অ'
দৰবকেইটা খাই থাকিলে ভাত পানী খাই থাকে আকৌ দৰৱ যেতিয়া শেষ হ'ব আকৌ নোখোৱা হৈ যায়।
অ'- দৰৱটো কিহৰ দৰৱ খায়
এ নহয় আপোনাৰ মানে এই তাৰ মাজতে গেছৰ প্ৰব্লেম হৈছিলে
অ'।
গেছৰ ড্ৰপ দিছিলে নে?
অ', অ'।
গেছৰ দৱটো খাই থাকিলে, খাবলৈ মনটো কৰে।
অ' তাক হোমিও খোৱা নে?
অ হোমিও খোৱাও মই।
উম হোমিঅ খোৱাবা সৰু লৰা ছোৱালীক।
উম মানে মোৰ মই নিজেও ইমান ডাঙৰ হলো যদি মানে সৰুকে খাওঁ তাক মই হোমিঅ খোৱাও।
অ অ ঠিকেই আছে। হোমিঅ এ ভাল এইবিলাক এলো পে থিকবিলাক বৰ হেৰি কৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে বিশেষকে উম বেয়া। বেয়া। কাৰা ঔষধবোৰতো আলো চেলিক শাক- খাবলৈও মন নকৰে। পৃথিকবোৰ হুমৰিহতটো খাবলৈ ভাল পায় আমাৰ এই নাতিজননীও হুমীয়ৰ হলে খাব এাই আৰুম নেখায়। ইমান এইবাৰ জ্বৰ হ'ল তাই জ্বৰত মানে এয়া সুত খুৱাব নোৱাৰিলে তাৰপিছত আকৌ হোমিও অনিছেগে। খালে হোমিঅ খাই হে ভাল পাইছে। হোমিঅ টো খাই ধুনীয়াকে খাই।
খাই ই মই সেই মাজতে মানে লখিমপুৰ গৈছিলো তাতে মানে তাৰ ইমান জ্বৰ আ তাত টা প বি এলোপেথিক দেখুৱাই দিলোঁ। সেই যেনেকে ধৰ কিনিলোঁ তেনেকৈয়ে গুচি আহিলে ঘৰলে। নাখালেহি আকৌ ইয়াত আহি সোনিব অ। তাৰপ আকৌ ইয়াত আহি হোমিঅ দেখুৱাই তাৰপিছত খাইহে ভাল হৈছে।
আমাৰ তিনিটা চাৰিটা টা মানুহ লাগে ঔষধ খুৱাবলৈ ৰায়ক। একদম বেয়া পায় এই ঔষধ, পেলাই, হেলাই সাং কৰি দিয়ে বটল, চটল পেলাই দিলে। যোৱাবাৰ আকৌ কিনিছেগে এইবাৰ সেই সেইকাৰণে হোমিঅ' খুৱাইছে, হোমিঅটো ধুনীয়াকে খাই। তাই এতিয়া আঠ-আঠ বছৰ হ'ল, তাইৰ আঠ বছৰ চলি আছে, এতিয়া হোমিও খাই আছে, হেল্ল' হেল্ল' হেল্ল' হেল্ল'